হেল্লো, অ', কি কৰিছা?
আছো, কোৱা।
বাকি ভাল নে?
বাকী আছো আৰু দিয়া তোমালোকৰ আশীৰ্বাদতে।
তাকে, বাকী মাহঁতৰ কেনেকুৱা?
মাহতৰ বৰ্তমান ঠিকে আছে, তোমালোকৰ মাহতৰ ভাল?
উম, ভাল ভাল ভাল, আমাৰ মাহঁতৰো ভাল বাৰু। তাৰপিছতে হেৰি এইটো কি বুলি উম, এতিয়া খোচা এটা খেলা নেকি?
চাহ খোৱা নাই অ', ভাত খোৱা, ভাত খাই অহা বেছি সময় হোৱাই নাই মানে আজি , কাম অলপ আছিল কৰিলো ঘৰৰে।
অ', আতছা।
সেইটো কাৰণে আজি ভাত খোৱাটো অকণ দেৰি ।
তাকে তাকে, বাকী এতিয়া তোমাৰ হেৰি নহয় যোৱা বাৰ তোমাৰ সেই ৰাসত যে গৈছিলো তোমালোকৰ তাত
উম উম।
এই ৰাসত যাওঁতে তোমাৰ যে এই তোমাৰ এই ৰ'বা এ তোমাৰ যে বাঁহীটো যে আছিলে মুকুতটোৰ লগত
উম উম।
মোৰ পৰা যে লৈ গৈছিলো সেইটো মোক লাগিছিলে পাই বুজিছা নে।
অ', হয়নি?
অ', এতিয়া মানে অকণমান দৰকাৰ হৈছে এতিয়া সেইটো কেনেকৈ পাম বাৰু?
অ', এটো এতিয়া মই গলে লৈ যাব, গলেহে লৈ যাব লাগিব আৰু।
তাকে তুমি কেতিয়ালৈ এতিয়া কা আহাবা?
অ', সোনকালে যাম ৰ'বা।
অ', তুমি আহিলে লৈ আহিবাচোন মানে মই এতিয়া সেইটো থাকিলে নাই এতিয়া মোৰো পতককে দৰকাৰ হৈছে।
বুজিছো অ'।
সেইটো কাৰণে দিগদাৰ হৈছে আকৌ। বাকী এইবাৰ আৰু ৰাসত ভাও চাও ল'বা নে কি?
আহকচোন সময়, আছে নহয় এদিন।
তাকে যোৱাবাৰ ইমান ভাল লাগিলে গৈ পেলাই। মই মানে কি জানা, তেনেকে মই মানে ক'তো গৈইও পোৱা নাই, তেনেকে চাইও পোৱা নাছিলো। মোৰ মানে যোৱাবাৰ তাৰ আগৰবাৰ লৈকে মানে মই তেনেকে ক'তো যোৱাই নাই, তাৰ তাত যোৱাবাৰ যে তোমালোক তালৈ গ'লো, ইমান ভাল লাগিলে নহয় একদম মনত পৰি থাকে মানে। তাৰ পাছ এইবাৰ যাম যাম দেই। তাকে ভাবি থৈছো মুঠতে, এইবাৰো পাৰিলে পাৰ্ট এটা দিবা কিবা।
উম উম উম। মাতিম মাতিম আহি বা হেৰি এইটো কি কয় বাকী মই বাঁহীটো বাৰু। হেৰি যদি মই নাযাও মই কিবাকে দিয়াৰ চেষ্টা কৰিম বাৰু।
অ তুমি কৰি কিবা এটা কৰি দিবা আৰু।
উম হুম।
পিছতে হেৰি এইটো কি বুলি কয় বাকি ৰাসত যোৱাবাৰ হে ললা এইবাৰ এতিয়া, কিবা লোৱা মেলা কিবা ওলাইছে নে কি?
এই ৰাসৰ তোমাৰ অহা নাই নহয় সময় আহিলেহে ল'ম ছাগৈ কিবা এটা আৰু।
এ এ এ।
হেৰি গৈ থৈ আহে আমি ল'ৰা মানুহ। সেৰিহে পাওঁগে আৰু শংকৰ চোৰহে পাওঁগে ভাগত।
নাই নাই তুমি সেই বিষ্ণু কৰা পৰা ইমান ধুনীয়া লাগিছে তোমাক। ভাল লাগে এই বিষ্ণু কৰোটেউ তোমাক ধুনীয়া লাগিছে দেই।
বিষ্ণু সেয়া ভাওনাহে আছিলে।
নহয় নহয় ৰাসতো যে কৰিছিলা যোৱাবাৰ সেইটো কৈছো অ।
উম উম সেয়া তোমাৰ এই হেৰি। এ শিশুলীলা আছিল অ শিশুলীলা।
উ তোমাৰ ভাল লাগে অ মানে কি হেৰি চবকে, ভাল নালাগে কিছুমানৰ কিছুমান বস্তুৱে চা যে আক।
বৈ দিছো অ।
এতিয়া সেই তাকে তোমাৰ উম বাকী সেই। কি ক'ম বুলি ভাবিছিলো ৰ'বা উম তুমি সেই তাকে তুমি যে ক কৰি মানে যোৱাবাৰ কৰিছিলা তাৰপিছতে, আমাৰ ইয়ালেও সেই নিমন্ত্ৰণ দিম বুলি, বুলি যোৱাবাৰ পতা তাৰপা তুমিও ঘপকে নোৱাৰো বুলি যে কৈ দিলা।
উম উম উম।
কে এইবাৰ তোমাক মাতে নেকি আমাৰ ইয়াত ওলাই আছে তোমাৰ কথা যেনিবা।
অ হয় নেকি?
উম।
হ'ব বাৰু মিল সময়ত আহকচোন জনাব কবা। টাইম যদি মিলে ধৰা আকৌ তেনেকুৱাতে কাম আমাৰ এইফালেও থাকে নহয়।
উম উম উম।
সেইটো কাৰণে সময়তটো আগতে জনাই দিলে ভাল ক'বা আগতে যদি জনাই দিয়ে। আৰু মানে সময়ত মানে, কি হয় সময়টো মিলাবলে বৰ অসুবিধা হয় অ।
উম হয় হয়।
তোমাৰ এইফালেও এৰিব নোৱাৰি যে নিজৰ জেগাৰ। যেতিয়া তাৰ পৰা আকৌ সি ফালেও তেতিয়া ধৰা তোমালোকে তাৰ আৰু মানুহখিনিয়ে বৰ আশা কৰ সেইকাৰণে মোৰ, আগ্ৰহটো ভাল লাগে মোৰ।
সেইটোৱে ইমান হেপাহত ইমান হেপাহত মাতে মানে। তেতিয়া তুমি যাবাই। উঠিব নোৱাৰিলে চবে মনটোতে অকমান মানে অসন্তোষো কৰিছে আৰু ত মই, বোলো নাই নাই অহা বাৰলৈ বোলো মই কিবা এটা কৰি অনা ব্যৱস্থা কৰিম বোলো। আপোনালোকে চিন্তা কৰিব নালাগে।
বুজিছোঁ অ'।
তাৰ পৰা সেই মানে কি হয় আৰু ইয়াতো তেনেকে পতা নহয়তো।
বুজিছোঁ অ'।
অ তোমাৰ সেই এবাৰ-দুবাৰেই পতা হয় আৰু সেই পাতিলে মানে কি আৰু অকমান বস্তুটো আশা কৰে দিয়াচোন।
উম উম উম।
বেলেগৰ মানে, ল'ৰা এটা বিচ
হয় হয়।
তাৰ পৰা সেই তাকে তুমি সেই উম এইবাৰ তোমাৰ আৰু সেই তুমি যে হেৰি কৰিছিলা, এইটো কি, এই যে তোমাৰ বা শঙ্খচূ়ড় লওঁতে যে তুমি যে এইটো কি, ৰ'বা, শিলকেইটা যে বনাইছিলা, কেনেকে বনাইছিলা?
অ', সেইকেইটা বাঁহৰ আছিলে, বাঁহৰ তোমাৰ এই হেৰিৰে, কামিৰে বনোৱা।
উম উম উম।
তোমাৰ এনেকা হেৰি, মেৰিয়াই পেলাই তোমাৰ বস্তা দি
অ' অ'।
এই যে তোমাৰ ৰঙা বস্তাটো যে পিয়াঁজৰ, পিয়াঁজ পিঁয়াজ, আলুৰ বস্তাবোৰ যে ৰঙা
উম, বুজি পাইছোঁ অ'।
এই সেই তেনেকৈ মেৰিয়াই পেলাই ওপৰত তোমাৰ এই হেৰি দিছিলোঁ, এ নিউজ পেপাৰ।
উম উম।
বাতৰি কাগজ দি, তাৰ পৰা কালাৰ কৰি
উম।
তেনেকৈ বনোৱা।
কেহে এৰা, কিন্তু এটা কথা, মানে মাজুলী ভাগ আমি দে দেখা নাই, কিন্তু এতিয়া য'ত দেখিছোঁ মানে তাতে কৈছোঁ ভাল লাগে মানে, এনেই মাজুলীত ৰাস চাইছানে?
মোৰ মাজুলীলৈ যোৱা নাই অ'।
নাই যোৱা ন?
নাই নাই, মাজুলীলৈ যোৱাই নাই, মানে হেৰি এইটো কি কয় যাম যাম বুলি ভাৱোঁ, কিন্তু সময় নিমিলেগে, এইফালেও তোমাৰ এইখিনি এইবোৰ থাকে ৰাস ইয়াতো, ইয়াতো বহুতখিনি ৰাস থাকে যে। সেইবিলাক-সেইখিনিও দায়ি ত্ব লৈ লোৱাৰ পিছত আকৌ সিফাললে মানে টাইম নিবিলেগৈ আৰু, তাকে ভাৱি ভাৱি আছোঁ, এবাৰ তোমাৰ এইফালে দায়িত্ব নলৈ সিফালে গোটেই অসমৰ বাকী জেগাৰ ৰাস চামগৈ বুলি ভাৱি আছোঁ এইবাৰ।
উম উম উম।
তাকে হেৰি কি হয়, এইবাৰতোতো নহ'বই চাগে, এইবাৰ আকৌ কিবা দুখনমান ৰাসৰ কথা বতৰা চলিলেই।
উম উম উম, নহয় সেইটোৱেই, মই তোমাক সোধাৰ কাৰণো সেইটোৱে, মানে মই তোমাক সুধাৰ কাৰণো সেইটোৱে মানে।
অ তুমি এটা কাম কৰিবা তুমি কবা এই, হেৰি নিপেন দাহঁতক।
অৱ অৱ।
নিপেন দাহঁতক কবা যে হেৰি ডেটটো সোনকালে ঠিক কৰি পেলাই জনাবলে।
উম মই কম কম কম।
দীপেন দাই ফোন মাৰি থাকে বাৰু মোৰলৈ যদি মাৰে মই ক'ম বাৰু ময় কৈ দিম।
অ তুমি জনাবা তেতিয়া।
অৱ অৱ। বাকী হেৰি কি কয়, হেৰী গুগুল দাহঁতৰ ভালনে!
উম ভাল ভাল ভাল দেই।
অৱ অৱ অৱ ঠিক। ঠিকে আছে ঠিকে আছে মনত পৰি থাকো অ' উম উম।
মাজে সময়তে তোমাক
নাই মানুহখিনি মানে বৰ আদৰ সাদৰ কৰে একদম ভাল লাগে মোৰ।
উম।
উম উম।
এতিয়া সেই তাকে আকৌ এইবাৰ তোমাৰ আমাৰ ইয়াত সেই উম তাকে পতাৰ কথা আমাৰ ওলালে লাহে ধীৰে আৰু মানে কিছুমানে কি হয় আগতীয়াকে পাতি পেলাই মানে বস্তু থৈ দিব খোজে কাৰণ কি হয়, বিশেষ কেন ল'ৰা-ছোৱালী বোৰ পাবলৈ নাইকিয়া হৈ যায় যে সেইকেইটা দিনত।
সেইটো সেইটো কৰা আচলতে সেইটো উচিতো নহয় বাৰু কাৰণ ৰাস হয় পূৰ্ণিমাত। গতিকে পূৰ্ণিমাৰ আগৰ ৰাস হয় পূৰ্ণিমা।
অৱ।
তাৰপৰা কিছুমানে ধৰা কি কৰে ৰাস পূৰ্ণিমাৰ দিনাখন ৰাস হয, কিছুমানে একদম বহুত পিছলৈকে ৰাস পাতি থাকে। পূৰ্ণিমাৰ পৰা গৈ একেবাৰে আমাৰ অমৱস্যা হয় আকৌ নেক্সট পূৰ্ণিমা হয়গৈ তেতিয়ালৈকে ৰাস চলিয়ে থাকে।
চলিয়ে থাকে হয়।
তাৰ পৰা মানে সেইটো কাৰণে প্ৰথম দিনাখনেই মানে যিখিনি যিখিনিয়ে পাতি আহিছে ধৰা প্ৰথম ৰাসৰ পূৰ্ণিমাৰ দিনাই, সেইটো কাৰণে ধৰা খিনি ভাল ভাল ল'ৰা-ছোৱালী হওক, এইবিলাক আগ্ৰহ থকা ল'ৰা-ছোৱালী হওক সেইখিনি লৈ লয় ন, সেইটো কাৰণে বিশ্বাস তাৰপিছত ল'ৰা-ছোৱালী নাপায় সেইটো ডেটত বেলেগত, সেই একেটা খেলে সেই মোৰো তেনেকুৱাই হয়গৈ গৈ তেতিয়াও মই মানে মোকেই মই ভাল ক'ব বিচৰা নাই।
বুজি পাইছোঁ অৱ।
মানে এই এতিয়া এখন ৰাসত লৈ লোৱাৰ পিছত আকৌ সেইখনক আকৌ ধৰা ঠিক কৰি দিয়াৰ পিছত আকৌ বেলেগৰ লগত কথা পাতিবলৈ অলপ অসুবিধাও হয়।
তাকে মোৰ এতিয়া তেনেকুৱা হ'ল আকৌ যোৱাবাৰ, যোৱাবাৰ তোমাৰ কি হ'ল প্ৰথমে তোমাৰ তেনেকে চা পাঁচ না ছখন লৈ দিলোঁ।
উম উম।
তাৰপিছত লৈ দিয়াৰ পাছত কি হ'ল তোমাৰ সেইকেইখন এটেণ্ড কৰি কৰাৰ পিছত আকৌ ডেট টোৱাইছ তোমাৰ আহি আছে ইটোৱে ফোন কৰিছে, সিটোৱে ফোন কৰিছে। তাৰপিছত এতিয়া ফোনবোৰ তোমাৰ ৰেচপন্ঞ্চ দিও, কিন্তু তোমাৰ-
তুমিতো মোহিনী -মোহিনী নামা হয়।
উম। হেল্ল', অঁ কি কৈছা?
তুমি মো-মোহিনী নানাচা জানো?
তোমাৰ সেই এবাৰ মই মোহিনীও নাচো তাৰপৰা ৰাধাও নাচো। তাৰ পিছত এতিয়া পুতলাটোৱেহে কৰিবলে বাকী আছে আৰু বুজিছা।
অঁ, অঁ।
বাকী তোমাৰ গোটেই খিনি কৰাই হ'ল, পতনাতো গৈ পেলাই বাকী আছে আৰু ম- মতা মানুহৰ পাৰ্ট কেইটা ল'বলেহে বাকী আছে।
হয় নি?
পুটনাৰ চেকেণ্ড পাৰ্ট- টো লৈছে বাৰু মানে মহিনী তাৰপিছতে সে তোমাৰ- তে কৰিলো তাৰপৰা যোৱাবাৰ আমাৰ ইয়াতো- কেইবাখনো হলতো। তাৰ পিছত এই তাকে এতিয়াৰ পৰা তোমাৰ মিটিং চলিলেই হ'ল। তো মানে খবৰ খাতি পাইছোহে অ লাহে ধিৰে। তাৰপিছত কালি তোমাৰ কথা ওলালে তাৰপৰা- অঁ, সেইদিনা তোমাৰ কথা ওলালে তাৰপৰা ওলাল লত মই বোলো নাই, মই ফোন তাক- কৰিম ৰ'ব মই বোলো ফোন কৰি পাতিম। তাৰপা বোলে তই যিমান পাৰ সোনকালে বোলে- জনাবলে চাবিচোন। মই বোলো থিক আছে বাৰু হ'ব। সেয়া মই বোলো ল'ৰাটোলে ফোন এটাকে কৰো সেইটো কাৰণে। তাৰপিছতে বাকী চাহ তাহ খোৱা নাই নহয় ন? তাকে- তাকে, বাৰু হ'ব দিয়া। তেতিয়াহ'লে আকৌ মই আকৌ তুমি খবৰ জনাবা কি হয় আৰু দেই।
খবৰ তুমি কবা দেট। তুমি মোক কি কলা?
হা -হা -হা?
ডেটটো কবা বোলো।
অঁ, মই কম -কম দিয়া। হ'ব ঠিক আছে অঁ।